হেল্ল' এ বজা চজাৰ কৰি আহি গাটো ধুই বহিছোহি।
অ হেৰি তেজপুৰলৈ আহিছে ন?
অ-অ।
ঘৰলৈ আহিছে আৰু।
পলে অ।
কেইটা বজাত আহিলে?
আমি আহিলো তিনটাতে আহিলো, মানে চোৱা তেজপুৰত সোমালো মোৰ অলপ কাম আছিলে। তাৰপা আকৌ ছোৱালী পিজি কৰিলো, পিজি ঠিক কৰি পি জি টো চালো।
অ।
পচন্দ নহয় আৰু তথাপিও এমাহমান থাকক আৰু উপায় নাই মানে এডভান্স দি দিলো যে।
অ, অ। কিমান লৈছে?
ছহেজাৰ।
পোৱা ছহেজাৰ লৈছে! আগতে পাঁচ হেজাৰ এতিয়া বাঢ়িলে আৰু।
অ আকৌ চিংগুলটো একেবাৰে সাত হাজাৰ। অকণ অকণ ৰুম মানে। মানুহ মানে ভালকে বোলে হেৰিব নোৱাৰি আও। দুজনী।
দুজনী থাকিব আৰু দুজনী মিলাই ছহেজাৰ নেকি? নে এজনীয়ে ছহেজাৰ?
জনীৰে
এজনীয়ে ছহেজাৰ। খোৱা বোৱা দিব যে।
খোৱা বোৱা দিব যে, সেইটো কাৰণে। হ'লেও আৰু খাব পোৱালিয়েনো খাই কিমান কণ?
তাকেটো। ইহেঁতেটো ভাতেই নাখাই দেখোন ভালকে।
তোকে গাটোকে ফৰফৰাই গৈছে। ৰুম
অ তোৰ ধেমালি নেকি ছহেজাৰ টকা ধেমালি নহয় দেই।
আকৌ একেবাৰে তিনি মহলা।
তাৰ সলনি আপোনালোকে, তাৰ সলনি আপোনালোকে হেৰি কৰিব। এইটো যে এ এই বছৰটো ৰাখি পেলাই এই ভাড়া ৰুম এটাই বিচাৰি তেনেকে এ তিনিজনী তিনিজনী তেনেকে দিলে যে দুহেজাৰ দুহেজাৰ কে এনেকে পৰিব আৰু খোৱাটো মিলাই পেলাই পৰিব তিনি হেজাৰ। কিবা এটা আৰু। তিন মই কথা এটা কৈছো মই তিনিজনীয়ে ধৰ এ হেজাৰ একহেজাৰ খোৱাটো দিলে তিনি হেজাৰ হ'ল এইফালে দুহেজাৰ, দুহেজাৰলে ছহেজাৰ হল। অ ছয়হেজাৰ টকা ল'ব পাৰিব ৰুম।
উম, উম। নহয় এতিয়া মানে কি চিনাকি লাগিব ন? ছোৱালী চিনাকী হোৱা নাই যে।
চিনাকি হোৱা নাই অ।
সেইটো কাৰণে আৰু তাইৰ লগৰ চবে চিট পোৱা নাই মানে।
নহয় তাই এতিয়া অকমান হেৰি হৈ লওক ইয়াত। পঢ়ি পেলাই অকণমান স্মাৰ্ট হৈ লওক চিনাকিটো হৈ লওক। চিনি পালেহে ধৰ লিংবোৰ জানিব ন ক'ত ক'ত কি পায়?
অ সেইটোৱেই। আৰু তাইৰ চিনাকি যোনে পাইছে মানে হেৰি এজনী মানে অকলেই থাকিব অনুভব। য় আগত পানী অকনো লৈ নাখায় তাই ভাড়া ঘৰ লৈ কেনেকে থাকিব তাইহে জানে এজনী আকৌ তাৰ পৰাই অহা যোৱা। কৰিব বোলে। বালি- বালিচাঙৰ বা বিশ্বনাথ চাৰিআলি বালিচাঙ পাই আহা-যোৱা কৰিব।
অহ অহ।
এজনী ই আছে তাইৰ লগত এই নাথাকে মানে। তাই কথাবোৰ লৰক-ফৰক মানে এ বেয়া পায়।
অহ অহ এ নাই হেৰি। ভাল চাই ছোৱালী পিছত লগ পাব লগ পালে মানে তেনেকে মিলাই। পেলাই ল'লে, ভাল আৰু।
সেইটো সেইকাৰণে বোলো থাকচোন কেইদিনমান থাক আৰু উপায় নাই আৰু। এইটোতো উপায় নাই ন মই এডভান্স দি দিলো।
আকৌ পঢ়িবতো লাগিবয়ে।
পঢ়িব লাগিবয়ে। আকৌ ঘৰৰ পৰা অহা-যোৱা কৰিবলৈও দিগদা
দিগদাৰ হ'ব কষ্টও হ'ব নহয় তাই পইচাটো বাও বাদৰ কথা। কষ্ট হবতো তাই। আকৌ টাইমত আহিব লাগিব, ক্লাছৰ ক কথা আছে কেতিয়া ক্লাছ হ'ব নহ'ব। যাই পাওঁতে দিগদাৰ হ'ব, গাড়ী দিগদাৰ হব।
এতিয়া।
অ'।
এনে ঘৰৰ পৰা হোৱাতেনে অহা-যোৱা পইচাখিনি খৰচ হ'ল হয় বাৰু।
নাই - নাই, দিগদাৰ হ'ব। কষ্ট হ'ব। তাই নিজৰে পঢ়া শুনাতটোহে থাকি যাবগৈ কৰিবলৈ। তাৰ অহা যোৱা কৰোঁতে এটা ভাগৰ চাগৰ লাগিব হয়নে নহয়। পঢ়াটো থাকি যাব আহা-যোৱা কৰি থাকোঁতে। নহ'লে পঢ়াটোয়ে নষ্ট হ'ব আকৌ। সেইকাৰণে- অ' ভাগৰ লাগিব, শুই থাকিব। এই অহা যোৱা কৰাহে হ'ব আৰু। সেইকাৰণে ইয়াতে থাকক এতিয়া অহ আমাৰ গাঁৱৰে। আজি আছে।
অ'।
অ' গাঁৱৰ নহয়, এই হে- আপোনালোকৰ তাৰেই। তাৰে ছোৱালী।
অহ।
ভাল আকৌ ছোৱালী কেইজনী দেই, এই দুজনী যে।
অ' - অ'।
সিহঁতৰ লগত জেগা আছে নেকি মই এনেই সুধি চাম ৰব
অ' আপুনি সুধিবচোন। ক'ত থাকে?
সিহঁতে হেৰি তাতে থাকে দং কলেজৰ ওচৰতে থাকে।
অহ
ছোৱালী কেইজনী ভাল, মানে এনেকুৱা মানে লৰক-ফৰক ছোৱালী নহয় আমাৰ এই আমাৰ এইখিনিতে মানুহ এঘৰ আছে। সিহঁতৰ নাতি আকৈ দুইজনী তাৰমানে। বহুত মানে ঠাণ্ডা ছোৱালী আৰু মানে সিহঁতে নিজে বনাই খায়। তেনেকে সিহঁতৰ লগৰ যদি ৰুম আছে এনেকে মই সুধি চাম। সিহঁতে দুইজনীয়ে ছহেজাৰত আছে তাৰমানে।
তাত আছে ন। অ আপুনি সুধি চাবচোন তেনেকুৱা যদি সুবিধা হয়
মই সুধি চাম ৰব কাইলৈ।
অহ আপুনি সুধি চাবচোন কি হয়।
অ' এই বছৰটো তাইতো থাকিবই লাগিব আকৌ।
অ'।
সিহঁতৰে এজনী হায়াৰ ছেকেণ্ডৰী পাছ কৰিছে এইবাৰ, এ বি এত নাম লগাইছে। আৰু এজনী মানে বি এ পঢ়ি আছে। ফৰ চেম নে কি পঢ়ি আছে।
অ' অ' এবছৰ মানে নহয় এবছৰতো নাৰাখোয়ে তাইক। এই দুই, তিনি মাহ তেনেকেহে থাকিব মানে, বেলেগ হেৰি নাই আৰু। তাৰ মানে ৰাস্তাতহে কৈছে। মই এমাহহে থাকিম ইয়াত।
অ হ হ এ জেগাটোকো থাকিবলৈ ভাল নহলে ভাল নালাগে।
অ মানে তেনেকে নথকা পোৱালি নহয় জানো।
তাকেতো থাকিলে তাই পিছত অভ্যাস এটা হ'ব মানে, উম। এতিয়া মানে থকা জেগাকণ মানুহৰ ভাল লাগে আৰু হয়নে?
একে কৰিডৰকনো অকমান, ৰুমটোও অকমান বিচনাখনো মানে ইফালৰ পা ইফালৰ পৰা সিফালে বাগৰ মাৰিলে তাই যে চিৎ খাই পৰিহে যাব বিচনা যিকণ।
উম।
এতিয়া গাৰু লৈ ল'ব, লগত মই শুম। ইফালে মোৰ গাৰুত শুবহি। মোৰ গাত ভৰি উঠাই তেনেকে শুৱে। সেই অ' গাৰু এটাও লাগিব। আকৌ ইফালে মোৰ গাত ৰাতি ভৰি উঠাই থৈ দিব, আহি মোৰ গাৰুত শুই থাকিব। কেতিয়াবা ঠেইলা - ঠেলা মাৰি দিও তই আঁতৰি যাচোন বোলো। মোক শুব নালাগে নেকি এনেকে কওঁগে।
তাকেটো। এতিয়া কি কৰিব আৰু উপায় নাই আৰু এইকেইদিন থাকিব লাগিব তেনেকে আৰু। আৰু তাই ইমান নাজানেও ন এতিয়া। চিনাকি থিনাকি হ'ব লাহে ধিৰে।
চিনাকী হ'ব লাগিব।
এক বছৰ, এতিয়া ভাত বনোৱা নাই বনাম যোগাৰ কৰি থৈ দিছো। এই মাংস আনিছে এই মছলা চচলা ৰেডি কৰি থৈ দিছোঁ চাৰে আঠটা মানত বনাম আৰু।
অ আমাৰ বা কি কৰে? অ আজি নিৰামিষ। নাথাকো, নাথাকো। কাইলৈ যামগে।
ককাইদেউ যাবগৈ, অ'।
আমাৰ আকৌ আজি শনিবাৰ যে আমি মাছ মাংস নাখাওঁ। অ' এনে আমাৰ ঘৰৰ আমাৰ ঘৰত খাই, মই নাখাওঁ। আমাক আমি ন বৃহস্পতিবাৰ খাওঁ বেলেগ বাৰ নহয় শনিবাৰ।
শনিবাৰটোত অ'। পালিব পাৰিলে ভাল। অ মঙ্গলবাৰৰ
প্ৰায় মানে এই নোহোৱা নিচিনাই হয়গে আৰু। নাখাও বুলি নহয়, পৰিৱেশত পৰিস্থিতি ধৰক খাওঁ আৰু কিন্তু এনেই প্ৰায় মানে নোহোৱা নিচ
মানে প্ৰায় মানে হেৰিয়া পৰাপক্ষত মানে নাখায় আৰু মানে।
অ' অ' এই এনে শনিবাৰটোতো বাৰু নাখাওঁৱে। নাযাওঁ ক'তো নাখাওঁ।
প্ৰগ্ৰেম কৰি দিলে দিগদাৰে হয় যায় ন' ক'বাত?
অ' ঈশ্বৰৰ কিপাত পৰা নাই বাৰু, এবাৰ পৰিছিলে মই খাই দিলো আৰু। আমাৰটোৱে নাখালে মালিকে।
অ' এতিয়া হেৰি মালিকো আহিছে নেকি?
অ' অ' গোটেকিটা।
গোটে গোটেকেটা আহিছে আৰু, অ' কাইলৈ যাবগৈ ন? ঠিকে আছে ফুৰি যোৱাও হ'ল চোৱা হৈ এতিয়াতো এ ছোৱালী আছে যদি আহিয়ে থাকিব। আহিব।
অ' এনেইতো আহিয়ে থকা হয় মানে তাইক সম্বৰ্ধনা জনাব। কাইলে যে অ, ইয়াত সেইকাৰণে মাতিলে। আকৌ এই ল'ৰা হৈ শৰাই এখন দিম
অ' অ' ক'ত দিব শৰাই।
এই নলেশ্বৰ থানত দিম।
অ' নলেজ নলেজৰ বোলে দুখন আছে বোলে হয়নে?
অ, দুখন আছে অ, এখন বৰুৱা চুবুৰীত আছে, এখন দহ বেচীয়াত আছে মই দহ বেচীয়াখনত দিম।
অ, দহ বছৰ এখনত দিব অ, ঠিকে আছে, তাই হৈ পেলাই দিব আৰু ছোৱালী হৈ পেলাই।
নহয়- নহয় লৰাৰ- লৰাৰ হৈ - লৰাৰ হৈ। অ, সেইটো একে নিৰ্দিষ্ট মানে তাৰ নামত আৰু সেইটো। কিন্তু তাৰ কিবা অসুখ এটা হৈছিলে এনে অসুখ। টো ঔষধ গাঁৱলীয়া ঔষধ দিওঁতে তেতিয়া মানে এই থোক কলহৰ সুতি দিব দিছিলে।
ছিলে আৰু।
অ, সেই মানে ঔষধটো মানুহজনে দিওতে কৈছে ভাল যেতিয়া হব থোক কলেদি আগবঢাই আগবঢ়াই থক শৰাই এখন ভাল হলে তাত শৰাই এখন দি দিলেই হ'ল।
অ, এতিয়াকে ম মন ভৰাই পেলাই দি দিব আৰু ভালকে
অ' ভাল হ'ল যে আগৰ ঘৰতো কল আছিলে থোক পকিছে।
উম - উম।
মায়েও ক'লে বোলে কলথ পকিছো হেই কি কৰ এতিয়া শৰাইখন দিয়া।
অ' ঠিকে আছে দি দিয়ক। আকৌ নহ'লে আকৌ ঠুকীয়া কলৰ দিগদাৰো নহয় যেতিয়া তেতিয়া নাপায়। ঢুকীয়া সময় সুবিধাবোৰ নিমিলে।
ইয়াৰ আগতে এথোক হল ইমানেই মস্ত কলথোক আপোনাৰ এককাশীতে কিজানি পাঁচ কেজি মানৰ বেছিহে হ'ব।
এ দীঘল- দীঘল একে
অ, সেই ইমান ধুনীয়া কলখিনি সেয়া সেইটো কলৰ থোকা মানে দাঙি নিবও সাহস নাই কাৰো। এইটো - এইটোৰ আকৌ অকমান সৰু যেনিবা থোকটো
একো নাই চ চেনী চেনি কলহে ন? চেনিকল দিব লাগে।
ছে আৰু অ' অ' চেনিকল থোক আকৌ পকি পকিলে বেছি পেলালে।
অ', এনেই এ বোলে হেৰি চেনিকল এ মানে এ আশী মান হলেও আপোনালোকে কিনি পালে শৰাই খনত দি দিব সেয়া অকল এনেকে হেৰি কৰিব প্ৰসাদৰ লগত মানে ভকতৰ নাম কৰি পেলাই চেনিকল এ মানে এআখি কিনি পেলাই আপুনি দি দিব প্ৰসাদৰ লগত।
তাকে সেইটো ভবাই নহলে। সেইটো ভবাই নহয়। মাহঁতেও নকলে যে এইবোৰ কাম মাহতে
প্ৰসাদত বোলে। চেনিকল দিলেহে বোলে হেৰি ফলটো পায়।
অ, এনে হেৰিতো জানো মইছো থোক কল দিব যে বেলেগ কল নালাগে।
অ' থোক কলটো বেলেগ কথা মানে প্ৰসাদৰ শৰাই আপুনি সেইটো মানে এনেকে দিব লাগছিলে চেনীকলে আহখি দিব লাগিছিল।
আহ
কলটো বোলে বৰসাদৰ এইটো ক প্ৰসাদৰ নহয় এনেই মানুহে দিয়ে সুবিধাৰ কাৰণে অ, কিন্তু চেনিকল টোৱে এতিয়া তাত ওচৰত দোকান চোকান নাই?
নাই আমাৰ ওচৰত দোকান আমি সেই তিনিআলি পাবগৈ লাগে।
অ, দূৰ আছে।
দূৰ আছে, তিনিআলি পাবগৈ লাগিব নহ'লে একে টাউন পাবগৈ লাগিব।
উম ৰেলগেট অঁ।
অঁ।
উপায় নাই দিয়ক আৰু কি কৰিব আৰু।
অ তাকেহে।
নহলেনো কি কৰিব ন?
তাকে মায়ে কোৱাহেঁতেন মই লৈ আহিলো হেতেন ন আৰু ভাবিবলৈও ন মই তিনিআলিৰ পৰা আহিছোহে মানে।
উম উম। তিনিআলি এইফালেদিহে আহিছে চাগে দোলাবাৰী হৈ পেলাই?
অ দোলাবাৰী হৈ আহি টাউনৰ কাম খিনি শেষ কৰি ঘৰত ইহঁতক থৈ এই ইহঁতক থৈ পেলাই আমি আকৌ ওলাই গৈছো। মানে হাত মুখো ধুৱা হোৱা নাই ওলাই গৈয়ে আকৌ আহি মই গাটো ধুইছোঁহি।
আকৌ আমাৰ দেউতাই আকৌ জোঁৱাইকে গৈ পেলাই এই প্ৰসাদ দি থৈ আহি সোমাইছেহি। হেল্ল'! এ মাত্ৰ শেষ হৈছে, নাই হোৱাটো আছেই। হেল্ল'! হেল্ল'! হেল্ল' শুনিছে নে?